হেল্লো
অ মই মাতটো ভালদৰে শুধান পাইছা নে-
পাইছো পাইছো তই মোৰ ভাগৰ মাততো শুনিছ নাই
উম শুনিছো কি কৰি আছ
উ মই বিচনাৰ পৰা উঠাই নাই শুইয়ে আছো।
অ তই কোৱাত মানে মই ফিল্ডৰ হেৰি পানী হৈছেনেকি চাবলৈ গলো তাৰপৰা তাৰপা মানে তাত এটো ধৰি লও আগতে যেনেকে চুকতো যেনেকে পানী উঠি থাকে তেনেকে উঠা নাই, কিন্তু মানে যোনটো যোনটো ট্ৰেক মানে মানে একদম চবতে মানে ট্ৰেকতটো অলপ এনেকে গাত নহয় জানো মানে অলপ
আহ জানো
অ সেইটো সেইটোত মানে অলপ এনেকে চিপচিপিয়া বানি উ। ঠিক আছে আৰু পিছল খাব পৰা কি পিছল চিকল খাব পৰা আৰু দৌৰিলে।
গম পাইছো মানে কি ময়ো ৰাতিপুৱাই শুই উঠি পেলাই চাইছো আৰু আমাৰ পিছফালে গোটেইখন পানী, । নহয় মই তেতিয়াহে গম পাইছো অলপ ডাঙৰে বৰষুণ আছিলে।
ডাঙৰ বৰষুণ। মই ভাবিছিলো ইমান হেৰি ডাঙৰ বৰষুণ নহয় চাগে সৰু বৰষুণ এ আহি। সেই আও।
তাকেহে এই মেপত দিয়া মতেতো পাঁচটামান বজাৰ পৰা ৰ'দ। নামভৰ হ'ব বুলি দিছে ৰ'দ দিলেই হ'ল আৰু নহ'লে দিগদাৰ হ'ব নহয়।
আ ৰ'দ দিব লাগিব।
অ তো কেনেবাকে বতৰো এনেকা বেয়া হৈ থাকিলে যাবলৈ নোৱাৰিম দেখোন ।
সেইটোয়ে ন আমাৰ মানে একো হেৰিয়ে নাথাকিব । আজিহে বৰষুণ টো দিলে এনেই পৰা। কাম হব গৈ। মানে তোৰ ইয়াত কালিও এই এনেকে। ৰাতিপুৱা।
বতৰতো অলপমান সেমেকে আহিছিলে আৰু তথাপিও কিন্তু মেপত দিয়া মতে, । তিনটাৰ পৰা চাৰিটা মান বজাত এনেকুৱা অলপ বৰষুণ ডাৱৰীয়া আৰু প। পচটামান বজাৰ পৰা ৰ'দ আৰম্ভ বুলিয়ে আছিলে বাৰু।
অ অ মানে আজি ৰ'দ দিয়া চাঞ্চ টো আছে আও হয়নাই?
আছে অ বহুত ৰ'দ আছে এনেই মেপৰ মতেতো মানে বহুত বেছি ৰ'দ আজি।
উ অ ৰ'দিলে ভাল হ'ব আৰু আমাৰ কাৰণে এতিয়া আৰু
অ এই খৰিৰ ব্যৱস্থাটো কি কৰা হওক খৰি এতিয়া তহঁতৰ ঘৰত আছে নাই অলপমান মানে, মই এতিয়া ভাবিছো কি বস্তা এটাৰ ভিতৰতে খৰি খিনি মেৰিয়াই পেলাই লৈ গ'লেই হ'ল কথা নাই ইমান
অ এব খই ৰ তো । মই কালি আমাৰ ঘৰত মানে খৰি নাইটো, । এই কাঠ খৰিটো নাই মানে তো বাহ খৰিটো আছে, । অলপ এনেকে কিন্তু কে। খৰিটো ইমানে শকত। মানে আমাৰ হেৰিটো কাঠ ফলা নাই এইকেইদিন।
মোৰ একে আকৌ এনেই মানে ঘৰত খৰি চৰি তেনেও মই লাগি থাকো। খৰি নাই আমাৰ ঘৰত। মায়ে মানে তো ধৰি লও মায়ে জুই ধৰে। মই একদম কাটি দিওঁ আকৌ মায়ে সেইকেইডাল জ্বলাই তাৰ পিছত আকৌ মই কাটো এনেকে হে কৰি। থাকো এইকেইদিনত মই কটা মেলাও নাই,
অ আমাৰ হেৰি। মই হেৰি কৰিম বাৰু তেওঁওঁ তথাটো এই বহ কৰি এনেকে ত এমুঠা সৰুকে। এ বান্ধি লৈ যাম বাৰু।
অ অ হ'ব অ তাৰপৰা শুনচোন।
অ।
এই কালি যে তই যে এঘণ্টা এটা হাজিৰা কৰিছিলি।
অ।
সেইটো পইচা দিলে নাই মালিকে।
নাই নহয় সেইটো এতিয়ালৈকে চিনিয়া পোৱা নাই মই তাকে মই ৰাতিও সেইটোত চাইছিলো সেইটো। মুকে চাই থকাৰকা নিচিনা হৈছে আৰু। মানে মালিকে কেতিয়া পইচাটো দিয়ে কেতিয়া পইচাটো দিয়ে লাগি আছে।
অ অ অ অ হেৰিটো ওলালে নাই। তই মানে কিমান টাইম হাজিৰা কৰিলি সেইটো যে হিচাপ কৰে।
নাই নাই সেই সেইটোও ওলোৱা নাই আমি যে। এ ঘন্ট কিমান টাইম হিচাপ কৰিলো। অ মানে হাজিৰা কৰিলো সেইটোও লিখা নাই সে মালিককে।
অ অ অয় একো নহলেই হ'ল আৰু মই একো নহলে ভাল পাওঁ।
। এ মানে হাজিৰাটো এতিয়া কষ্টো কৰিছো যেতিয়া হাজিৰাটো দিবই লাগিব ন মানে। হাজাৰটো নিদিলে কেনেকে হ'ব।
হয় বাৰু মালিকে দিব লাগে এ বুজি পাবও চাগে দেই মালিকে যদিহে তহঁতে ভাল। বেয়া কাম কৰিছ যে মানে। এ পাল মৱা নাই কামত তেতিয়াাহলে দিব।
এ পাল মৰা নাই মানে তোৰ গোটেই বিষ হৈ গৈছে হাজিৰা কৰোতে কৰোতে মানে তোৰ ধৰি ল। আৰু কৰিবগে নোৱাৰি আৰু মানে তেনেকুৱাকে বিষ হৈ গৈছেগে। তাৰ পৰা বোলো আৰু নোৱাৰো আৰু নকওঁ অ বুলি কৈ কি হেৰি কৰিলো।
অ সেইটো ভাব।
আৰু মানে মই দেখিছিলো আগতে ক কোনোবাই গৈ হেৰি আগতেও মানে। এনেকে এনেকে এঘন্টিয়ানে পঞ্চাশ মিনিটৰ হাজিৰা কৰিছিলে। তাকটো সেই কি পইচাটো দিলে নহয় মালিকছে।
দিছে দিছে দেখিছো মই তাৰপা মই চিন্তা কৰিছো এইবোৰ এতিয়া মালিকে এতিয়া। মানে সময়তটো চেক কেনেকে কৰিব গতিকে এইটো মেনুৱেলি এনেও চেক নকৰে এইটো তোৰ। ডিজিটেল চেক কৰিব চাগে সেইটো ডাইৰেক্ট পাছ হৈ যায় চাগে দেই মই ভাবিছো আৰু।
অ অ তেনেকুৱা হলেতো সুবিধাই হব কি আমাৰ কিন্তু একো হেৰি নাই মানে তোৰ ধৰি লওক। আমি কামত একো পাল পাল মৰা নাই মাজে মাজে ধৰি লও তোৰ নেটটো অলপ গুচি গুচি গ। আৰু কিন্তু মানে একো পাল মৰা নাই আৰু ব ধৰি লও। একো আমিটো ৰোৱা নাই। নন ষ্টপ কামেই কৰি আছো মানে তেনেকুৱা।
অ অ অ তেন্তে এ কি হয় দেখা যাব ইয়াত যদি ভাগ্য ভাল থাকে। কাম হব যদিহে ভাগ বেয়া থাকে নহ'ব কাৰণটো এইকেইদত দজনৰ মালিকে। বহুতে মানে। কাম বোৰ মানিয়েই লোৱা নাই দেখিছ নাই এতিয়া মই। সেইদিনাখন কৰিলো এনেকুৱা প্ৰায় তেনেকুৱা দুটা তিনিবাৰ। দুই তিনি।
অ
সেই তেনেকুৱা এ মালিকে মানে ফটককেও মানি নলয় এইকেইদিনত বেছি তেনেকুৱা কৰিছে। কেলে জানো পাই।
উ উম গম পাই আছো অ এইটো এতিয়া ভাগ্য কথা আৰু জতি দেউ কি বুলি। কি কয় বানি লয় তেতিয়া হাজিৰাটো ভালকে পাই যাম আৰু যদি নলয় তেতিয়া। অলপ হেৰি হব আৰু এতিয়া ধৰি লও এঘন্টা হাজিৰা কৰি যদি একে একো নাপাঅ তেতিয়া মানে তোৰ নিশ্চয় খং এটা উঠিব ন আৰু মই মানে তু মই ইমান হেৰি কৰিম বুলি ভবা নাছিলোয়ে আৰু লগৰটোৱে কৈ আছে বোলে এ বল আজি বোলে হেৰি কৰি দিও আৰু হাজিৰাটো একেলগে
অ ঠিকে আছে ঠিকে আছে ভালেই তাৰপা বাকী এনেই আগৰ কেইদিনঅ কাম কৰা পইচা পাতি দিলে নে
অ অ আৰু কেইদিন কাম কৰা পইচা পাতিত দিলে মইটো টকা তিনিশ পালো আৰু মালিকৰ পা তই কিমান পালি
নহয় নহয় তই মানে বৰ্তমানলৈকে ইমান দিন কাম কৰি তই কিমান পালি মুঠ সেইটো ক শোন
সেইটো আহ তেইশশ চৌবিশ মান পালো
অ ঠিকে আছে পাইছ কিন্তু এ মই টোতকে বেছি কাম কৰিছো যে মই অলপ বেছি পাইছো
অ তই এটা একাউণ্টতে ইমান পা চাগে হয় নাই অ এটা কামতে ইমান অ
অ মানে মোৰ এটা বেংক একাউণ্ট মানে মই প্ৰতিটো বেংক একাউণ্ট বেলেগ বেলেগকে দিও ন সদায় কাম কওঁতে মানে এ মানে কি হ'ল হেৰি এইটো কি বুলি কয় মালিকে মোক বেলেগ বেলেগ মানুহ বুলি ভাবে দেখা নাই যে ডাইৰেক্ট তো তেনেকে দিও আৰু মিলি থাকে তাৰপিছত এ মোৰ মই চাগে দহ হাজাৰ মান উ কাম কৰিলো দহ হাজাৰ মানৰ
অ তই ইটো কাম ইটো কামৰ ক কথা মিলাই কৈছ নেকি
অ গোটেইকেইটা মিলাই কৈছো।
অ অ এই ঠিকে আছে বেয়া নহয় এই মোৰ মানে কি হয় গম পাঅ নাপাঅ মই মানে তো ইমান ইমান কাম কৰা নাই নহয় কেতিয়াবা তোৰ ধৰি লও হেৰি কেতিয়াবা সৰহকে কৰি দিছো কেতিয়াবা কমকে কৰি দিছো তেনেকে হে আও
অ অ এ কিন্তু আচলতে যে মানে লাভটো কেতিয়া হয় যেতিয়া তই কেৰাহে প্ৰত্যেক দিনেই মানে নিজৰ হাজিৰাটো ওলোৱাকে যেতিয়া কামটো কৰ বা মালিকেও ভাল পায়। মালিকেও যোনদিনা চাপৰ্ট কৰে সেইদিনা এ মানে তোৰ এটা ধুনীয়া ইনকামো হৈ যায়। কিন্তু কেতিয়াবা ধৰ এনেকুৱা হয় মই কাম কৰিছো, কিন্তু মালিকে নেদেখিলেই। কাম নাই কৰা বুলি কৈ দিয়ে। তাৰ পিছত তোৰ পইচা পাতি নিদিয়ে। আকৌ কোনোবা দিনাখন আকৌ যিমান কাম কৰিছো সিমান মানে মালিকৰ চকুত পৰিছে, কামৰ পইচা দিছে, তেতিয়া ভাল লাগে মানে ন কাম কৰি। কিবা এটা কিবা এটা ওলাই থাকিলে
অ সেইটোৱেই বস্তুতটো মানে এইটো এতিয়া মই মানে কথাটো চাইছো তই যদি একেৰাহে যদি কামটো কৰি থাক তেতিয়া মানে তোৰ এনেকে গোটকে মালিকে পইচাটো দি দিয়ে তেতিয়া মানে তো গোটকে পইচাটো পাই গ'লে কিবা এটা সুবিধা হৈ যায়
অ সেইটোৱে সুবিধা হৈ যায় ভাল আৰু
অ এতিয়া মানে তো মই মইতো যেনেকে কাম কৰি আছো মোক তোক টকা দুশ টকা তিনিশ পাও তে সেইকেইটাই মানে তোক কি কৰো তে উই গুছি যায় তোক সেইয়ে নাই মানে
অ তাৰপৰা মই হেৰি কৰিলো এই লেপটপৰ ষ্টেণ্ এডটা অৰ্ডাৰ দি থৈছো দেই আৰু তোৰ এই লেপটপৰ ষ্টিকাৰ লগাব জানো নাই বাৰু এনেকে ডাঙৰ একদম গোটেই লেপটপ টো যে কভাৰ কৰি যায় ষ্টিকাৰ টোৱে
মেমব্ৰেন মেমৰেনৰ কথা কোৱা নাই জানো মানে সেই বগাকে এনেকুৱা এ ত কি বুলি কয় টেম্পাৰ গ্লাছৰ নিচিনা নেকি
নহ নহয় টেম্পাৰ গ্লাছ নহয় নহয় ডিচপ্লে খনত নহয় অ বাকী মানে তই বেলেগ এটা ডিজাইনৰ কভাৰ পিন্ধাব পাৰ ন
অ অ অ গম পালো গম পালো এইটো হেৰি তই হেৰি কৰিলে হ'ল এনেকুৱা দোকান এখন লৈ গ'লে হ'ল সিতো বিশ টকা ত্ৰিশ টকা এনেকে দি দিলে সি মানে কৰি দিব আৰু
অ, মানে কি-কি কিছুমানে নাজানিলে হাৱা সোমাই যায় যে।
অ এই হাৱা সোমাই থাকিলে আকৌ বেয়া হৈ যায় নহয়, গুটি-গুটি উঠি যায়।
অ সেই কাৰণে মানে জনা মানুহ এটা লাগিছিলে। মই অৰ্ডাৰ দিমহে বাৰু দেই দিয়া নাই।
অ ষ্টেনটো কিমান এনেই তই দিয়া অৰ্ডাৰ দিয়া?
অ মই দিয়া ষ্টেনটো তিনিশ টকা। মই ফেন থকা নাই দিয়া। অ ফেন টকা দিছো ষ্টিলৰ দিছো যেনিবা। ভাল কোৱালিটি আৰু।
অ-অ এই ফেন ফেন থকাটোৱে দি দিব লাগিছিলে একেবাৰতে লওঁতেই।
এ নহয়, নহয়। ফেন থকাটোৰ ডিচএডভানটেজ অলপো আছে। মানে কি উম যিহেতু লেপটপটোত ফেনখন আছে, হয় নহয়? সেই ফেনখনে নি ঠাণ্ডা পেলাই দি আৰু যদিহে মই তলফালৰ পৰাও এখন ফেন লগাও সেই ফেনখনে মানে কি হয় যিহেতু তাৰ ফেনখনৰ বতাহতটো লেপটপটোৰ ফালে গতি গতিকে তলত থকা মানেটো ঘুগোলা-চুগুলাবোৰ লেপটপটোৰ ভিতৰলে ঠেলি দিয়ে বুজি পাইছ নাই?
অ গম পাইছো।
অ বস্তুতো তই ইমেজিন কৰিছা যেতিয়া তোৰ তলফালৰ পৰা ফেনখন লাগি থাকিব লেপটপটোলে তেতিয়া এতিয়া মানে তোৰ সেই ঘুগোলা চুগোলাবোৰ লেপটপটোৰ ভিতৰলে ঠেলি দিয়ে ন মাডাৰ বৰ্ড খন বেয়া হৈ যায়।
ত এইটো এটা মেজৰ প্ৰ প্ৰব্লেম নহয়। কিন্তু আশংকা থাকে আৰু যেতিয়া ঘুগোলা সোমাই যায় বেয়া মানে।
অ অ গম পাইছো আৰু মানে তোৰ হেৰি তই এতিয়া হেভি গেমিং নকৰ ধৰি ল তো- মানে এইটো লেপটপটো ইমান গৰমো নহয় যেতিয়া তোক এক্সট্ৰা একো ফেনৰ মানে একো আৱশ্যকো নাথাকে মানে এনেই পইচা খৰচৰ নিচিনা হল হয় আৰু তো যোনে একদম মানে ফুল গেমিং ফুল গেমিং কৰি থাকে সিহঁতক এতিয়া মানে সিহঁতৰ লেপটপ বা কম্পিউটাৰবোৰ গ সময় যায় আৰু ফেনৰ দৰকাৰ হয় আও
অ সেইটোৱে। মই এতিয়া কিমান কৰোনো গেমিং কেতিয়াবা ধৰি লোৱা সপ্তাহটোত এ দুদিন দিন বা তিনিদিন কৰো। তাকো ধৰি লোৱা এঘন্টা, দেৰ ঘন্টামান কৰো। যোনটোত লেপটপৰ ফেনখনেই চাফিচিয়েণ্ট মানে সেই লেপটপটোক ঠাণ্ডা কৰি থবলে। আৰু তোৰ কি হয় যদিহে ষ্টেণ্ডদাল দি দিওঁ তে